হেল্ল'।
অ'।
অ কি কৰি আছিলা?
এ চাল
কি কৰি আছিলা?
চাহ খাই উঠিছিলো এতিয়া, খাই আছিলো যে, দা কি কৰিছে?
দুু এ আছো দিয়া এ মইও আছো দিয়া এনেই। অ' ভাই
অ' ভালনে বোলো।
অ', ভালেই ভালেই পয়া ভাত খালা। এতিয়া এনে আছো। অ', কিহে খালে আজি? মই ভাত খোৱা নাই, খামহে আৰু।
অ', এই দালি বনালো। তাৰ পিছত, কঠাল গুটি বেঙেনা, আলু এনেকে কৰি
অ'
অ', খালো আজি
অ'।
উম, আপুনি কিহে খালে?
মই খোৱা নাই, এ বনাই থৈছো আৰু খাম আৰু, এই ল মইখ খোৱা নাই, খামহে।
অ',
অ' আজি হেৰি, আজি মঙ্গলবাৰ যে, আজি নিৰা-আজি মঙ্গলবাৰ যে যে নিৰামিষ।
অ'।
মঙ্গলবাৰে আমি নিৰামিষ খাওঁ যে।
অহ', ভাল তেনেকে অ'। অ' মঙ্গলবাৰে নিয়ম নিৰামিষ খোৱাটো ভাল বাৰু।
অ', ভাল। ভাল, আমি নিৰামিষে খাওঁ মংগলবাৰে।
আহ'। ছোৱালীজনী মই এ কাপোৰ এখন লগাইছিলো যে অ', মোৰ কাপোৰ লগাই থৈ দিছো যে তাকে মানে বোৱাই আছিলোহি আহি
অ'। কি চাদৰ?
চ চাদৰ নহয় ভাবিছিলো চাদৰ লগামে হে। মই?
অ'।
ছিলো অ' সেউজীয়া ৰঙৰ মেখেলা উম', বলো। উম হেৰি দহখন বোৱা হ'ল এতিয়া মানে আৰু তিনিখনমানান আছেগৈ যে
আহ'।
প
অ'। উকাকে বৈছা নে ফুল দিছা? আহ, ন মেখেলা উকাকে দিছ আ'।
অ'।
ইয়াৰ পিছত চাদৰ লগাম নচ চাদৰ কেইখন লগাব লগা হৈ আছে।
আহ'। আহ'।
আপুনি কি কৰি আছে এতিয়া নাই তাই মানে পৰীক্ষা শেষ হল যে অ এই ছোৱালীজনীৰ পৰীক্ষা শেষ হল যে তাই এতিয়া মানে স্কুল বন্ধ হৈ আছে। তাকে সিহঁতৰ মানে সৰু ক্লাছ কেইটা পৰীক্ষা হৈ আছে সিহঁতৰ শেষ হলে বন্ধ এতিয়া। আজি তাকে অল অলপ আগত গৰম বন্ধ এইতাৰিখৰ পৰা দিবহে। পৰীক্ষা সৰু ক্লাছৰ শেষ হোৱা-হোৱাই নাই যে।
অ'। অ'।
আপোনালোকৰ ছোৱালজনীৰ পৰীক্ষা শেষ হ'ল।
প-পৰীক্ষা শেষ হ'ল অ'। এতিয়া স্কুল হৈ আছে এইবাৰ গৰম বন্ধত কৰ'বাত ফুৰিবলৈ যাবা নে নোযোৱা।
অ', যাব লাগিব তাই মানে কৈ অ', গৰম বন্ধত ফুৰিব যাব লাগিব তাইও যোৱা কথা কৈ আছে। এই বৰদোৱাত যাম বুলি ভাবিছো আকৌ। তাৰ পৰা
অ'
স্কলৈ যোৱা কথা কয়। ধেৰদিন হ'ল মানে যাম জাম কৈ আছো যাব পৰা নাই যে এইবাৰ বোলো স্কুল বন্ধ হৈ যাব লাগিব।
অ'।
কে যাব কৰ'বাত ফুৰিবলে অ', এনেতো যোৱা নহয় অ', ক'ত যাব উ।
আমিও হে বৰ দুৱাৰ যাম প্ৰকল্প চামগে বৰ ধুনীয়া আছে বনাইছে বোলে প্ৰকল্প। অ'।
অ', মোবাইলতহে দেখি আছো চাব যোৱাই নাই।
যোৱাই নাই অ', যাব লাগিব।
এই বৰদোৱাত হেই ফাকুৱাতে গৈছিলোঁ উম। ফাকোৱাত গৈছিলো। কিন্তু মানে সেয়া ডাব নাপালৈ। প্ৰকল্প চাবলৈ নাপালো যে অ', ভিৰ হয় আৰু শুনিলো সেইকাৰে মানে দূৰৰ পৰা গুচি আহিলো আৰু নগলো ওচৰলৈ।
অ' বহুত ভিৰ হয়।
অ'।
তেনেকে চাবলৈ যোৱাকে মানে উ বেলেগ দিন গলে ভাল হয় আৰু।
অ', এই তাকে মানে যাম বুলি কৈ আছোঁ এইবাৰ ওৱানত হয় তাই। প্ৰথম সেনিতী হৈছে অ', অ আপোনাৰ উ আপোনাৰ
আমাৰ ছোৱালী এবাৰ হেৰি পঞ্চম মানত।
অ', অ'।
তোমাৰ ছোৱালী পৰীক্ষা কেনেকুৱা হৈছে?
পৰীক্ষা দিয়া হোৱাৰ পাছত কোনলৈকে কয় ভালেই হৈছে। ভাল হৈছে বুলিয়ে কয় বহি দিলেহে গম পাম আৰু
বুলিয়ে কৈছে, এতিয়া পৰীক্ষা বহি দিলেহে গম পাম আৰু কি লিখিছে আৰু।
এতিয়া সৰু হৈ আছে যে মানে ইমান জো ইমান সৰুতে এতিয়া জোৰ দি থাকিব নোৱাৰো নহয়।
নোৱাৰি অঁ। আমাৰো পৰীক্ষা দি আহিলে ভাল হৈছে বুলিয়ে কয় পিছত বহি দিলেহে গম পোৱা যাব কি হৈছ ছে।
অঁ কেনেকুৱা হৈছে
তুমি কা পো বোৱা বাদে আৰু কি-কি কৰা।
কাপোৰ বোৱা বাদে মই কাপোৰ চিলোৱা
অঁ।
অঁ সেইয়া কেতিয়াবা কাপোৰ চিলাও চিলাও, তাকে আজৰি টাইমত মানে কাপোৰকে চিলাও, অ'। কাপোৰ কাপোৰ চিলাই, অ' দহি বতু, কিন্তু এই বেলেগৰ নকৰো আ নি নিজৰ খিনিকে কৰি লওঁ।
অঁ মইও সেই নিজৰ খিনিয়ে কৰি লওঁ।
অঁ, এই ইমান সময়
অঁ। বহুত ৰেহাই হ'ব, অঁ। হয়তো।
উম, আপুনি কি নিজৰ কাপোৰ চিলাই।
অঁ ময়ো নিজৰ কাপোৰে চিলাও। আৰু বেলেগে কেতিয়াবা কিবা দহি চহি বতিবলৈ দিলে ব তি দিও আৰু।
অ'-অ'। মই আগতে কৰিছিলো এতিয়া মানে এলাহো লগা হ'ল যে এ তাতে আকৌ ঘৰৰ বেলেগ কাম থাকে, কাপোৰ বোৱা কাম থাকে অঁ কাপোৰ বোৱাৰ কাম থাকে আকৌ ছোৱালীজনীও থাকে। চব খিনি কৰি মানে ইমান খিনি কৰিব নোৱাৰোগৈ আৰু। তাতে আকৌ হা হাহ, মূৰ্গীবোৰ সেইকেইটাও মন কৰি থাকিব লাগে। তাকে। সেইকেইটাক চাই থাকিব লাগে মানে অ'হ পাৰিছে। হাহ দহটামান, দহ জনী মান আছে।
অ'।
কণী পাৰিছে দুজন
অ অ আমাৰো এয়া ছাগলী পোৱালি দুটা আনি লৈছো খাহী পোৱালি সৰু তাৰ মানে পঢ়ি বেলোৰ কৰি পেলাই বেছিম বিক্ৰী কৰিম আৰু তাৰপিছত আকৌ সেয়া পাৰও আছে অ এনেই থকাতকে ব্যস্ত থাকিলে ভাল আৰু পাৰ আছে চাৰি পাঁচ যোৰ মান
কৰে নেকি
পোৱালিও দিছে
আহ আহ সৰহ হলেকে পাৰিব অ অ অলপ সৰহ হোৱাৰ পিছত বহুত দাম নহয় পাৰ
বহুত দামৰ তাকে আকৌ আমাৰ ইয়াত হেঁপাহ এটা আছে বুজিছানে অ সি অকমান মানে দিগদাৰ কৰেহি আহি পেলাই
অ উম আৰু আমাৰ ইয়াতো আছে পিছফাল জংঘল আছে মানে হাঁহ মুুৰ্গী মানে মন নকৰাকে থাকিব নোৱাৰি, আহি ঘপককতে লৈয়ে যায়হি উম।
যায় অ'
অ তেনেকে মই ইয়াৰ আগত অ, মেকুৰীয়ে নি নিচিনাহে দেখা যায় যে। হেপাটো। মানে মেকুৰী নে কি ধৰিবই নোৱাৰিছা অ'।
নোৱাৰি
তাকে মই এই হাঁহ কেইটা পোহাৰ আগত আগত পুহিছিলো। চাৰিটা মান পুহিছিলো হে হেপাইহে নিয়ে শেষ কৰিলে। এটাও মানে ঘৰত হেৰি নাথাকে। দিলেগৈ বান্ধি থৈ দিয়া জেগা বোৰ সন্ধিয়া সময়ে আহি লৈ যায়হি।
লৈ যায়হি অ'।
ইমান বেয়া লাগে তাৰ পিছত নিয়াৰ পাছতে ইমান ডাঙৰ-ডাঙৰ হাঁহ কেইটা লৈ গৈছে। ডাঙৰ-ডাঙৰ হাঁহ কেইটাকে লৈ গৈছে গৈ সেইটো কাৰণে তাৰপিছত বহুত দিন পোহা নাছিলোৱে। এতিয়া আকৌ মানে আনি লৈছোঁ। এনে থাকোঁ যে কোনোবা সময়ত মনো যায় পঢ়িবলে বেলেগক দেখিলে আলহী আহি পালেও কণী
অ'
দিবও
অ' চবফালে সুবিধা অ, দিয়া। অ, ভালে
অ', অ', অ', অ',
অ',
হ'ব দিয়ক ন' এতিয়া
অ, ঠিক আছে হ'ব দিয়া ৰাখিছোঁ হা অ, অহ